অ শুনিছে শুনিছে আপুনি?
হয় হয় শুনা পাইছোঁ আপুনি শুনিছে? আপুনি শুনা পাইছে নাই অ আপুনি এতিয়া আপুনি এতিয়া, কি কৰি আছে?
হ মই এনেই বহি আছিলো এতিয়া।
আহ আপুনি চাহ খালে?
অ চাহ পুৱাই খাইছো। এতিয়া এনে বহি আছো। আপুনি কি কৰি আছে?
মইয়ো এনেই বহি আছো। উঠিলোহে মানে উঠি কিনে বহি কি আছো। আৰু আপোনাৰ লগত আহ দুই এষাৰ মান কথা পাতি পাতিবলৈ ফোন কৰা গৈছে। আপুনি কথা পাতিব বা আহ সময় দিব পাৰিবনে?
অ পাৰিম পাৰিম।
অ আপুনি খেতি কৰাটো জানেই চাগে।
অ।
আহ খেতি কৰাৰ বাবে আপুনি দুইআষাৰ মান ক'ব পাৰিব নেকি?
অ পাৰিম পাৰিম।
আহ
ধান খেতিৰ ওপৰত কৈ দিওঁ মই অলপ।
অ হ'ব হ'ব
এতিয়া আমাক খেতি কৰিবলৈ হ'লে মাটিৰ প্ৰয়োজন হ'ব।
আহ
হ সেই মাটিখিনি এতিয়া, যেতিয়া মাটিখিনি ললো আৰু আমি তেতিয়া তাতে হাল বৈ লোৱা- লব লাগিব।
হয়
অ তাৰপিছত তাতে কঠীয়া পাৰিব লাগিব।
হয়
শুনিছে? সেইখিনিয়ে। তেতিয়া কঠীয়াখিনি যেতিয়া ডাঙৰ হ'ব, তেতিয়া অলপ খৰচাৰ দি ল'লোঁ আমি।
হয়
ভাল হ বলৈ গলে। আৰু এই কিছুমান যে গাছ গছ হয় নাই এইটোৰ কাৰণে অলপ ঔষধ দি ল'ম আমি।
হয় হয় বোন ওলে বনালো।
তাৰপিছত যেতিয়া কঠয়াখিনি ডাঙৰ হ'ব না। যেমিখিনি উঘলি ল'ম। লৈ কিনে তাতে আৰু একবাৰ এচাপ মানে হাল বৈ ল'ব লাগিব তাতে খেতি পথাৰ। পথাৰত।
হয়
অ তাৰপিছত তেতিয়া হাল বোৱাটো কেইদিনামান থব লাগিব আৰু না।
হয়।
তিনিবাৰ হাল বাব লাগে এনেই?
আহ।
তাৰপিছত যেতিয়া তাতে আমি সেইখিনি ৰুব পাৰিম আৰু না। দু ৰুম সকলি কেনে কইতাখিনি। অিন আৰু তেতিয়া ডাঙৰ হ'ব মানে কঠীয়াখিনি। এই কিবা ধান খিনি এইটটি পাৰ্চেণ্ট পকিব আৰু না। তেতিয়া আমি সেইখিনি? মেচিনেৰে বা অন্য সঁজুলিৰে কাটিব পাৰিম আৰু না। হয়। তাৰপিছত কাটি কনেি যেতিয়া ঘৰত নিয়া হ'ব তাৰপিছত ৰ'দত অলপ সম থৈ দিয়া হ'ব আৰু ন। কেইদিনমান?
অ অ।
তাৰ পিছত মৰণা মৰা হ'ব তাৰপিছত? সোনিছে?
হয় শুনা পাইছো কৈ থাকক।
মৰা ন মৰা হ'লে কিবা ট্ৰেক্টৰ নহ'লে বা গৰুহালেৰে? মানে মৰণা মৰা হ'ব।
হয়।
তাৰপিছত খেৰখিনি এক্সট্ৰা কৰিব আৰু ধানটো এক্সট্ৰা কৰিব।
হয়
খেৰ যিখিনি খেৰ বাচিব ন সেইখিনি খেৰেদি আমি। আছা
উম।
খখিনি মানে চফিত হব আৰু না।
হয় হয় গুৰুৰ কাৰণে বা কিহৰ বা কাম কাৰণে আৰু ন অ হয়।
আৰু সেইটোৰে সেইখিনি খেৰেৰে মাছৰুমৰো উৎপাদন কৰিব পাৰিম আৰু খেতি কৰিব পাৰি মাছৰুমৰো?
অহ নিশ্চয়।
বহু পইচা উপাৰ্জন কৰিব পাৰি আৰু না আমাৰ এতিয়াতো মাছৰুমটো বহুত মূল্যৱান?
হয়
তাৰছত যিখিনি ধান এক্সট্ৰা কৰি থোৱা গৈছিল ন আমাৰ।
হয়
সেইখিনিয়ে মানে আমি ভঁৰালত বা বস্তাত ভৰাই থৈ দিম আৰু না। বহুত দিনৰ কাৰণে সেইখিনি ধানেৰে আমি যেতিয়া ধানখিনি ৰ'দত শুকাই কিনে আমি মিলত লৈ যাই কিনে। চাউল উলিয়াব পাৰিম?
হয়
চাও আমি যোনটো ভাত খাই আছো এতিয়া না।
হয়
অ সেইখিনি তাৰপিছত এই যে এতিয়া মিলত লৈ যাম আমি তাতে মল উলিব মলটো গৰু ছাগলীকো দিব পাৰিম আমি?
উম
সেনে গৰু ছাগলীখিনি বেছিকিনে বহুত পইচা উপৱাৰ্জন কৰিব পাৰিম আৰু না ডাঙৰ কৰি কিনে।
উম উম
অ সেইখিনিয়ে ক'ব বিচাৰো মই এতিয়া আপোনাকো কৰিব পাৰিম নেকি
হয় পাৰিব সোধক
অ আপুনি অলপ গৰুৰ বিষয়ে কৈ দিব পাৰিব নেকি
অ গৰু বুলি ক'লে মানে এইটো আমি অহ আমাৰ আমাৰ ঘৰ পোহনি বা গৰু বহুত আতৰত থাকেও ন আহ এনেহেন গাই আৰু উ বেল বা হালোৱা যি যিটো নেকি আমি হাল বাৱাত আ ইউজ কৰোঁ আৰু ন আৰু যিটো নেকি গাই গাই গুৰু গুৰু গাইজনীয়ে আমাক গাখীৰ দিয় আৰু অ গুৰুক আমি অহ মাত মাই বুলি কওঁ আৰু না মাই বুলি ভাবা যায় বা পূজা যায় আৰু
বড়ো ভাষাত নাই বুলি কোৱা যায় আও অ ধান বুলি কয় এনে আচামিজত
আহ আৰু গৰৈ অহ এক বছৰত গুৰু গায়ে বছৰত এটাকে আহ পোৱালি দিয় আৰু আৰু তাৰ পিছতে এ যে তাৰ পৰা গাখীৰ ওলাব পাৰে তিনি লিটাৰ চাৰি লিটাৰ এটা গুৰি জাৰ্চি গাই গৰুই তিনি লিটাৰ চাৰি লিটাৰ গাখীৰ দিয়াৰ ৰুটিনত গুৰি আৰু সেই গাখীৰতটো আমি বজাৰত বা কাৰোবাৰ বা ঘৰত বেচিব পাৰো বা খাব পাৰো তাৰেটো পইচা আনিব পাৰি আৰু আৰু এটা হয় হয় আৰু এটা হালোৱা গৰুটো আমি যদি বেচো বা বিক্ৰী কৰো বজাৰত সেই গৰুৰ দাম ডাঙৰ যদি হয় তেতিয়া আমি এইটো আহ সত্তৰ হাজাৰ পৰা এক লাখৰ ওপৰত লৈকে পাৱা যায় আৰু অ আমাৰ গাঁৱতো বহুত এনেকুৱা। আহ আছে যে কোনোবা কোনোবা বেচিছিলে সিদিনাখন। আহ এজন ঘৰত উম পচাননব্বৈ হাজাৰ। আৰু এজন ঘৰত এক লাখ এক লাখ দহ হাজাৰ পইচা পাইছে আৰু আহ ঠিক তেনেকেই আমি গুৰু দিও বহুত লাভ কৰিব পাৰো। ইয়াতে গুৰুতটো কাটা নাযায় আৰু ন ইয়াতে আমাৰ পূজা যায় মানে। গৰুক্ষিত গাই বুলি পুজা যায়। আৰু গৰুটো আমি আহ। হয় হয় আৰু গৰুত আমি যিদিনা বিহুৰ আগদিনা। যিটোক আমি গৰু বিহু বুলি কওঁ অসমত আছে এইটো। নিয়ম গৰু বিহু বুলি কোৱা সিদিনাখন মানে আমি আহ গৰুটোক পুৱাই। গা ধুৱাই দিওঁ আৰু খালত খালত বা আ নদীত। তাতে আমি গৰু বিলাক গা ধৱা যায় আৰু আৰু গা ধোৱাতে আমি। লাও বেঙেনা। আদা হাল হালধি। আহ এইবিলাক দি আমি মানে আহ থোৱা যায় আৰু ন গাহৰি গৰুটোক।
অ কায়।
যেতিয়া নেকি আমাৰ ধোৱা সময়। তেতিয়া তাৰপিছত মানে আমি যিটো নেকি চাই। ছাইয়েদি মানে এইটো ছাই আৰু মিঠাতেল মিক্স লগাই কিনে অ গ'ল গ'ল। কে গৰুৰ গাত লগও যায় আৰু আহ সেইটো মানে আগৰ। পৰাই আহ আটা আবৰ দিনৰ পৰাই সেই নিয়মটো আ চলি আহি আছে আৰু ন আহ এতিয়ালৈকে। আৰু ঠিক তেনেকেই আমি আহ গৰুক পোহোৱাও যায় আৰু বিক্ৰী। কি কৰিব কাৰণে বেপাৰতো ইউজ কৰে কোনোবা কোনোবাই আহ। গৰু বুলি ক'লে মানে আমি আহ আমাৰ যে মনত আহে মানে সেইটো পোহনীয়া জন্তু আৰু ন। আমাৰ চবৰে ঘৰত এই গৰুটো থাকে। আৰু এই গৰুটো আমি বেপাৰো কৰিব পাৰে আৰু তাৰ গাখীৰ। কেৰেদি পনীৰ মাখন বা।